হেল্ল',
হেল্ল', হেল্ল', কি কৰিছ
মই এইটো কথা এটা কৈ কৈছিলো এই মানে পাহাৰ আছে ন' পাহাৰ? পাহাৰ বোলে নতুনকে অলপ মানে ধৰ দছ দছ, বিছ মিটাৰ মান চাগে বহল হ'ব মানে সৰুকে তই এনেকে গাঁত এটা হৈছিল হা গাঁতটো পা মানে পানী ওলায়ে আছে নন ষ্টপ পানী ওলায়ে আছে।
অ, তাৰপৰাইতো নদী-নদ-নদী সৃষ্টি হয় না।
অ, সেই তেনেকুৱা সেই মাজতে দেখিছিলো এইবিলাক ত ' পাহাৰৰ মাজত মানে একে ওখ পাহাৰৰ চাইদৰ হেৰি আ তাৰপা ওলাই আছে তেনেকোৱা।
তাৰ পৰা মানে তলৰ পাহাৰ -পাহাৰৰ পৰা মানে পাহাৰৰ কিবা হেৰি পাহাৰ যোন আছে না পাহাৰে তোৰ পানী খিনি তলৰ পানী খিনি ওপৰত উঠাই দিয়ে মাটিৰ পানী খিনি। ত' তাৰে তাতে কিবা গাত চাত থাকে তাৰ পৰাই লাহে - লাহে হে লাহে -লাহে টপকি থাকে পানী টপকি- টপকি এই গাত চাত থাকিলে পাহাৰৰ তলত এইকেইটা দি ওলাই যায় এ তেনেকে টাইপৰে কিবা এটা হয় মানে মই ইমান নাজানো তই জানা নেকি কেনেকে ওলায়?
হনাই সেইটো মোৰ চোৱা চাব লাগিব কিবা প্ৰেছাৰ পৰিলে ওলাই বোলে। গৰমত বা পাহাৰ এনেকে প্ৰেছাৰ
এই কিছুদিন আগত হা মানে পথাৰত গৈছো না মোৰ খুৰাই- খু-খুৰা পথাৰত গৈছিলো তাতে মানে পথাৰত যে বৰিং এটা আছে। কিবা পানী উলিয়াব কাৰণে ডাঙাৰ এখা এটা ব -বৰিং আছে সেই বৰিংটো যে নিজে নিজে একদম পানী ওলাই আছে একদম ওপৰ ফালে দি।
নিজে কেনেকে পানী ওলাই থাকিব পাৰে।
এইটোৱেতো মই বুজি পোৱা নাই না ত' মানে ঘেই এই মানে ৰা অতি বৰষুণ আহিছিলে হে, বহুত মানে বহুত উম কিবা জোৰছে বৰষূণ দিছিলে, তাৰ পাচদিনা মই গৈছিলো মানে চাব গৈছিলো খেতি পথাৰতো চাব গৈছিলো, তাত চালো যে নিজ নিজে-নিজে পানী তলৰ পৰা নিজে-নিজে আহি আছে বৰিং টো দি।
নন ষ্টপ পানী আহি আছে মানে।
অ, নন ষ্টপ আহি আছে, কেনেকে আহিছে টো মই নাজানো, মুঠতে আহি আছে মই তাৰ পৰা পানী উঠাই খালো খাই দি খাই দিলো মই।
ধেত তেৰিকা কেনেকুৱা আছিলে টেষ্ট, আইৰন নাছিলে?
আইৰন-আইৰণ গোটেই আইৰন-আইৰণ আছিলে মানে। আইৰণতো থাকিবই না পথাৰৰ মাজত।
পানীখন আইৰণ পানীটো খাই ভাল লাগে কিন্তু দেই।
অ, মিঠা-মিঠা লাগে মিঠা-মিঠা লাগে অলপ।
এ কিন্তু-কিন্তু দাঁত যে একেবাৰে কোলা। আৰু মানে দেহৰ কাৰণে ভাল নহয় বাৰু ভিতৰি বহুত ক্ষতি কৰে।
আৰু দেহাৰ কাৰণে ভাল নহয় মানে বেছি থাকে না, আইৰণটো তোৰ দেহাৰ কাৰণে ভালএইটোক কমকে ভাল খালেহে ভাল হ'ব, ত বেছি খাই দিলতো বেমাৰ হবই না।
খালে ভাল মোৰ মান জোতৰ মানে হ'ল বুলি কে আৰু পানী লেতেৰা আইৰন পানী খাবি নেকি?
সেইটো কোৱা নাই, মানে তোৰ যোনটো কিবা মই কৈছো না বৰিঙৰ পানীটো যে
খাব পাৰি ঠিক আছে টেবলেট ধৰ আইৰণ এতিয়া কি পাবা আইৰণ আমি ফল-মূল খালেও পাও শাক-পাচলিতো কৰে আছে। তই সেই বুলিয়ে যে দমকলৰ পানী আইৰন খাবি নে তই ক?
এইটোকটো কোৱা নাই না এতিয়া তইছা হে যোনতটো অ, মধুৰিআম আছে মধুৰিআম খালে তাৰ বহুত আইৰন থাকে হে। এইকাৰণেতো গোটেই দিন তুমি মধুৰিয়ামে আমি খাই থাকিবি নেকি? গোটেই
হাগনি হ'ব হাগনি।
হাগনি জানেতো তই দু গোটেই দিনত এটা, দুটাহে খাব পাৰিবি। ন গোটেই দিনটোকে খাই থাকিবি তই? তাকেতো মই সেইটো কথা কৈ আছিলো। যে পানীটো খাব লগা হেতেন কিন্তু খাব লাগে কেতিয়াবা মাজে সময়ে, কিন্তু ইমান নহয়।
আৰে সেই চব বাদ দে আমাৰ মানে পুখুৰীটো পাৰত বহি আছো, আ দেখিছো গাত এটা মাছৰোকা চৰাই তিনিটা বাহ সানি বনাইছে, মাছৰোকা চৰাই দেখিছ? কিং ফিচাৰ-কিং ফিচাৰে অ, সেই বাহ বনাই থৈছে তিনিটাকে।
প-পোৱালি দিছে নাই?
নাজানো গাত থৈ আছে মাটিহে দিয়ে হেতে।
মাটিতে এই কিংফিচাৰে হেৰিত হে দিয়ে।
ওহ
গছৰ উ-উপৰতহে দিয়ে।
সেই গছৰ ওপৰত নিদিয়েতো এহেতে মা
এ কিং এইটো কিং-কিং ফিচাৰ নহয়, এটো কি বুলি কয়? এই ৰাতি হ'লে যে, উৰি যাই থাকে।
ৰাতি হ'লে উৰি নাযায়, এইটো দিনটো মাছেই খাই থাকে। কিয় য়লৌ কালাৰ যে অ, ৰে
এ কি চিনি পাইছো মাছৰোকা-মাছৰোকা-মাছৰোকা গাঁতত পোৱালি নি-নিদিয়েতো।
মাছৰোকা বেলেগ-বেলেগ থাকে। এটা মাছৰোকা আছে ডাঙৰ বগলীটোৰ নিচিনা।
অ, আৰু
লাগে আৰু এটা হৈছে এইটো কিংফিচাৰ যিটো, এইটো সৰু সি মাছেই খায়।
মাছৰোকা আৰু-মাছৰোকা আৰু কিবা হেৰি আছে নেকি এ? মই ভাবিছো এটাহে মাছৰোকা? বেলেগ-বেলেগ থাকে।
উম,
উম, তাকেতো মই সেইদিনাখন চাইছো হা, মাছৰোকা এটা চালো ডাঙৰ টাইপৰ অলপ হা, পাছদিনা দুটা চালো তাতে বহি আছে, একদম সৰু বাচ্ছাটো মই ভাবিছো এইটো ডাঙৰ মাছৰোকাতো আছে না। এই যে ডাঙৰ মাছৰোকটো পোৱালি হয় চাগে এইটো হা
ধৰিব গৈছিলি?
যে সৰু একদম ধুনীয়া দিখা একদম কিবা কালাৰ কেই যে একদম নীলা-নীলা হৈ থাকে না মই ভাবিছো এই সৰু পোৱালি ধৰি লৈ আনো মই কিবা পুহিম ঘৰত নাই ঘৰত লৈ যায়। এ যাওতে একদম উৰি দিলে নাই। এ পানীৰ পৰা একদম চিধা হেল্ল',
উম, পৰি গৈছিলা ক'ত উম, অ, ঠিক আছে কৰ।
পৰি গৈছিলে-পৰি গৈছিলে-অ, মোৰ নেটৱৰ্ক। কিয় মানে মই হা কিয়া?
ধৰিলি নাই মাছুৰোকাতো ধৰিলি -ধৰিলি নে নাই?
এই ধৰি পাৰিম নেকি ডাঙৰ মাছৰোকা মই কেনেকে ধৰিম? মই ভাবিছোঁ পোৱালি হয়। জেগা ওচৰত গ'লে একদম লগে-লগে উৰি দিলে উৰি গুচি গ'ল আকৌ।
তই সৰু পোৱালি বুলি ধৰিব গৈছিলি বাহ।
অই মাছৰোকা, মাছ ধৰা চাই পাইছ ন' তই?
অ, দেখিছোঁ।
অ, কেনেকা ধৰে চাহ-চাবিচোন একদম মানে মাছটো দেখিয়ে নাপাওঁ অমলি কেনেকা দেখি পাই যে একদম একেবাৰতে দাইব লগাই যে একজন ধৰি লৈ আহে।
এই ছাঁ এতিয়া মই যিটো মাছৰোকা কথা কৈছোঁ এইটো সৰু হা সি কি কয় তাৰমানে কাম মূৰত সোমাব মানে পানীত সোমাব ইটো মূৰেদি মাছটো ধৰি ওলাই গুচি যাব আৰু এটা আছে ওপ পানীৰ ওপৰৰ পাত তোৰ মানে কি কয় খোজকাঢ়ি-খোজকাঢ়ি মাছ ধৰে।
পানীৰ ওপৰেদি খোজ কাঢ়ে?
আৰ এটা আছে মানে পানীত ভৰিতো সুমিয়ে পেলাই সি ভৰিকেইটা ওখ বগলীটোৰ নিচিনা সি তেনেকে মাছ ধৱে মানে।
উম, আৰু
আৰু আছে তেনেকে ঢেৰ ভেৰাইটি আছে তোৰ চাই থাকিব ওপৰ
ফ্লেমিংগ- ফ্লেমিংগ চাই পাইছা ফ্লেমিংগ চাই পাইছা? অ, পিংক কালাৰ এ ফ্লেমিং-ফ্লেমিংগ আৰু বৰটোকোলা একে নহয় জানো?
হে নহয়।
এ হয় ধাঙাই এই চাইজটো একেই দিখাই। এক নিচিনা দেখে অ।
বৰটোকোলা চা বৰটোকোলা হৈছে মাংস খায় আৰু ফ্লেমিংগ যিটো সিটো মাছ খায়।
তে মাছ আৰু মাংসটো একে টাইপৰে বস্তু হয় না? অ, ত'এই কিবা বৰটোকোলা মাংস ক'ত পাব? বৰটোকোলা
নাপাওঁ আমাৰ ইয়াত ফ্লেমিংগ নাপাওঁ ফ্লেমিংগ ইয়াৰ এইফালে নাই।
আমাৰ ফালে ফ্লেমিংগ বৰটোকোলাকে কও- কও
উম, তাকে জংঘলি ফ্লেমিংগ।
তই যে কলি বৰটোকোলাই মাংস খাই বুলি বৰটোকোলাই মাংস ক'ত পাব?
এন্তে মাংস, মাছ, ভেকুলী, কেঁকুৰা সেয়া খাই ক'ত মাংস কটই না য'ত মানে ধৰ এতিয়া চিলনী আকাশত ধৰা উৰি আছে দুই, তিনিটা দেখিছ নাই য'ত ধৰা মৰা শ চ পৰি থাকিলে তেনেকে উৰি থাকে না গম পাই যায় না সেই তাতে মানে মা কি কচ চিলনী, কাউৰী আৰু এই কি কয় বৰটোকোলাই একেলগে মানে খাইগে।
উম, তাকে আৰ আমা -আমাৰ ফালে ফ্লেমিংগ থাকিব লাগিছিলে হা।
যোৱা বছৰ নাই আমাৰ পথাৰত ভৰি থাকিলে হয়। ভেকুলী খায়, মাছ খায়, কেঁকুৰা খায় এহঁতে এ আমাৰ পথাত কেঁকোৰা নাই ন?
কেঁকোৰা আছে তই ধৰিব পাৰা নাই। তই চাই পোৱা ন এইটো ক, যি কেঁকোৰা আছে।
কেঁকোৰা আমাৰ ইয়াত দেখা নাইতো গাতও নাইতো কেঁকোৰা গাতেই দেখা নাই।
কিছুদিন পাছত হব এয়া সৰু-সৰু আছে ন। কিছুদিন পাছতহে হ'ব এতিয়া নহয় তো। উম, ওহ। এ মই ঘৰতে আছিলো এতিয়া পাৰ হৈ লগৰ তোৰ দোকানত আহিছো।
অ, সি কি কৰি আছে?
ঠাডা-ঠাণ্ডা ল'ম আৰু চু-চুবোৱাৰ কাৰণে কিবা এটা ল'ম। ঠাণ্ডা খাই চোবাই ছাগে। বুজি পালি তই একচেকেণ্ড ৰ মই পেমেণ্টটো কৰি দিও তাক।
গ'লে যে প কথা পাত।
এক চেকেণ্ড না পেমেণ্টটো কৰিব ত মোক ত কথা পাতি থাক
উম, হম তাপেন অ, শুন হাঁ-হাঁহৰ ভেৰাইটি কেইটা আছে জান নেকি তই?
হাঁহৰ ভেৰাইটীচ অ, তিনি চাৰিটামান আছে নেকি? ত আমাৰ ফালে আছে স ত শুনি ল। আমাৰ ফালে আছে আৰু যোনটো দেশী হাঁহ আৰু কি বুলি কয় এইটো ৰাজহাঁহ ৰাজহাঁহ তিনটাহে আছে।
নাই-নাই আমাৰ ফালে যিকেইটা হাঁহ আছে ন হাঁহৰ মাজত এটা ক যে চাহ এইটোক মানুহে পাতিহাঁহ কয় পাতিহাঁহটো বেলেগ
পাতিহাঁহ কেনেকা?
ত চাৰ চবৰ ঘৰত চাবি আমাৰ-আমাৰ গাঁৱৰ কথা কৈছো আমাৰ গাঁৱতে চবৰ ঘৰত চাবি কাৰোবাৰ হাঁহ দেখিবি যে অকণমান ওখ হাঁহটো মানে অক লম্বা টাইপৰ।
লম্বা টাইপত আৰু
আৰু এটা দেখিবি একেবাৰে ভৰিকেইটা চুটি চাপৰ হাহঁ।
চাপ অহ, দেখি
দেখাইছে ন যিটো লম্বা হয়টো ৰানাৰ হয় সেইটো হাঁহৰ সেইটো পোৱালি হৈ যে পাতি হাঁহ বুলি কয় কিন্তু পাতি হাঁহ নহয় পাতি হাঁহ যিটো সৰু-সৰু যে
উম,
পাতি হাঁহ-পাতি হাঁহ সেইটো-সেইটোও হয় আৰু ৰানাৰ টো সেইটো যিটো সেইটো সেইটো মানে হহটো ওখ খ হয়ে লম্বা হয় মানে অল-অলপ মানুহ সেইটো হহটো মানে ধৰিব নোৱাৰে দিফ লম্বা হয় আৰু ৰাণাৰ বুলি কয়। সেই তেনেকুৱা ছেম ওলাই ৰানাৰ বা পাতি হাঁহ নিচিনা মিক্স হৈ যায়।
উম, অলপ বেলেগ-বেলেগ টাইপৰ কিবা দেখিব ন।
কে আনিব মন আছে কল দাগটো যে অকণি অকণ দি পেট সেইটো পেট দাগ বুলি কয় মানুহে।
পেট দা এইটো কোনতো?
মানে ধৰ কুকুৰৰ নিচিনা তই বান্ধি পেলাই ঘূৰাই ফুৰতো, লগতে থাকিব মানে তই যি মৰম দি পোহ।
থুঁ এই বোৰ দাগ পোহে নেকি হাঁহ পোহে নেকি মানুহে?
কি মৰম লগা মানে
ই মৰম লগা থাকিলে কিয় যোনকে চব কেইটা হাহঁ মৰম লগাই থাকে ই য'তে ত'তে তাতে কিবা হেৰি কৰি দিয়ে এন্ত লেট্ৰিন কৰি দিয়ে।
একে-একে চাই তোৰ কথা নুশুনে কথা নুশুনিবা ডাঙৰ হলে। তল দাকটোৱে কিন্তু তই মাতিলে তো মানে চব কথা বুজি পাই সি। মানে হাঁহৰ ভিতৰত ইণ্টেলিজেন্টো হাঁহ যিটো বেছি থাকে সেইটো কয়লাৰ।
মই হাহঁ ভাল পাওঁ মানে পোহোতে ভাল নালাগে মোৰ য'তে ত'তে হেৰি কৰি যে।
উম, নাই সেইটো হাহঁ আকৌ ডিচিপ্লিন পোহিব পাৰ মানে শিকাব পাৰ মানে ধৰ। আৰু চবছে ইণ্টেলিজেণ্ট প্ৰাণী কোনটো জান আমাৰ
কোনটো হয়। উম, কাৱৰি-কাৱৰি। হয়। চৰায়ে ভিতৰত কাউৰি-কউৰি-কউৰি।
অহ, চৰাই ভিতৰত মই কাউৰি মানিছো আৰু জীৱ জন্তুৰ ভিতৰত কি হয় জান?
জীৱ জন্তু ভিতৰত উম, হেৰি-হেৰি কি বুলি কয়-কি বুলি কয় এইটো? এই পানী যে থাকে সাগৰ যে থাকে। অহ, ডলফিন-ডলফিন-ডলফিন-ডলফিন-ডলফিন।
এই ডলফিনটো-ডলফিন মাছৰ কথা কোৱা নাই মই জী জন্তুৰ কথা কৈছো।
জন্তু-জন্তু তাকো কি আছে?
আছে এটা কচোন চবতে ইণ্টেলিজেণ্ট সি হয় কিন্তু মানুহে নাজানে কিন্তু বহুতি।
বাঘ।
নহয়।
উম, মেকুৰী।
হেই সেইটোও নহয় মেকুৰী কোনো কৈছে ইণ্টেলিজেণ্ট হয় বুলি।
তো কুকুৰ।
ঘে কুকুৰো নহয়।
তে কি হয়?
গাহৰি
হে, ইন্টেলিজেন্ট এইতো কোনে কলে ইন্টেলিজেন্ট গাহৰি।
এই গাহৰি আইতো বহুত তই যদি গাহৰি এটা ধৰ এ বি চি দিও শিকাও না এ বি চি দিও শিকি যাব।
এ পায় এ গাহৰি-গাহৰি এ বি চি দি কিয় নিশিকিব।
আৰে তই গুগলত ছাৰ্চ মাৰি চাবি মই কৈছো না বহুতেই নাজানে কিন্তু চব চে ই ইন্টেলিজেন্ট জীৱতো হৈছে যাৰ আই কিউ লেভেল জীৱ জন্তুৰ ভিতৰত চবতে বেছি সটো গাহৰি। অ, চিৰিয়াছলি কৈছো ধেমালি কৰা নাই চাই লবি তই।
মই বেমাৰি গৈ এই ইয় এ বি সি দি শিকো শিকিব পাৰিব নেকি ।
এ বি চি দি শিকালে ইয়াৰে বহুত চোকা মানে। তই যদি নিজৰে ভালকে সৰু বা শিকাও নে গাহৰি ইন্টেলিজেন্ট জীৱই নাই।
গাহৰি দেখোন বহুত ইন্টেলিজেন্ট মানে সেইতো না।
ক'ত বেছি মানে হেতঁৰ।
উম, ত মই মানে যে কৈছো-কৈছো হা চৰাইৰ ভিতৰত চবতছে ইন্টেলিজেন্ট কাউৰী হয় কিয় জানা? ‌উম
আবে অ, ছাৰ্চ
নাই মানে চ-চ চৰ-চৰাইৰ ভিতৰত মানে তোৰ যোনটো চৰাই কিবা কাউৰী আছে ন ধৰ একদম ডাঙৰ চাই কিবা কাউৰি যোনটো ধৰ কিমান বয়স এতিয়া কাউৰী কিমান-কিমান ব-বস্তু ত'জীয়াই থাকে, বাৰ ধৰ যেতিয়া কা